হেল্ল',
কি কৰি আছে?
মই এই সন্ধিয়া লগা ধূপ-ধুনা জ্বলাই মেলি আজৰি হৈ।
অ,
চাহ অকন বনাবলৈ যাওঁ, তেনেতে ফোনটো বাজিছে।
অ অ, চাহ ইমান দেৰিলৈকে খুৱাই নাই নি?
এই পথাৰলৈ গৈছিলোঁ পিছবেলা। আগবেলাও যাওঁ, পিছবেলাও যাওঁ। দুইবেলা থাকে যে পথাৰ।
পথাৰ মানে, আজি ইমান ৰ'দ দিছে। আপোনালোকৰ সেইফালে আজি ৰ'দ দিয়া নাই নি?
এ দিছে ৰ'দ ক'ত নাই দিয়া। হেৰি যে, ৰাতিপুৱা আমি চাৰিটাতে যাওঁ, চাৰিটাতে তাতে গৈ নটা বজালে উঠি গুচি আহোঁ।
অ,
তাৰপিছত এতিয়া পিছবেলা তো আকৌ চাৰিটা বজাৰ পিছতহে যাওঁ।
অ, এয়া ছ-ছটা, সাতটালৈকে ৰুব পাৰি নহয় পথাৰ ৰুওঁ বুলি কলে।
এতিয়া নোৱাৰে।
এ, পাৰি। এতিয়া দিনতটো দীঘল নহয়, ছটা বজাত দেখোন সন্ধিয়া নহয় এই।
অ, নহয় তেতিয়ালৈকে ৰুইছো। আহি এই গা-পা ধুই আজৰি হৈ উঠিছোঁহে আৰু।
অ অ, ক'ত ৰুলেগে আজি? খালোঁ, খালোঁ। এয়া আপুনি ফোন কৰা আগত খাই পিনে আজৰি হৈছোঁ।
অ, আমাৰ এই কাষৰ হেৰি বোৱাৰী এজনী বোকা দিছিলে।
অঁ,
তাহাতৰ ৰুলোগে। তাৰপিছতে কালিলে সেহতৰ ৰুম তাৰপিছত আবেলি বেলালেহে আমাৰ ৰুবলৈ হ'বগে নেকি, আমাৰ বোকা দি থোৱাই আছে।
অ অ, কঠীয়া তুলি থৈছে নে কি?
কঠীয়া-চঠিয়া তুলি থোৱা আছে। তহঁতৰ?
আমাৰ আজি হাল বাইছেহে ট্ৰেক্টৰে।
পানী হৈছে নে কি?
নাই, নাই, পানী নাই। হ'লেও মাটি খিনি কঢ়াই থৈছে আৰু। কিয়নো পানী হ'লে মানে কুমলি থাকিবলে।
অঁ অঁ,
পানী নাই। আমাৰ এইফালে কোনেও হাল বোৱাই নাই।
অ, এগচো দিয়াই নাই মানে।
নাই দিয়া, নাই দিয়া। আমাৰ এইফালে এগোচো দিয়া নাই। এই দ' চাইদে দিলে বাৰু, আমাৰ এই বামচা টোহে আছে।
অঁহ।
আপোনালোকৰ আৰু কিমান আছেগে?
মোৰ আৰু প্ৰায় তিনি বিঘা মান আছে আৰু। সেয়া নৈ ভিতৰত আছে। তালৈ যাবলৈ দি-দিন আছে আৰু।
অ, তাত একেদিনাই একেদিনাই দিব আৰু সদায়নো কিমান অহা-যোৱা কৰি থাকিব।
তাত বৰষুণ দিলে সেই একেদিনাই দিয়া হয় মানে আৰু। যদি হয়, ভগৱানে কয় আৰু বৰষুণ দিলে দিনটো থাকিম আৰু।
অ, দিনতো থাকি ৰুই-মেলি এনকা গুচি আহিব আৰু। সদায় কিমান অহা-যোৱা কৰি থাকিব তালে।
অহ, তেনেকুৱাই কৰোঁ।
অঁহ। তাৰপৰা ঘৰৰ ওচৰত এদাই হ'ল, আছে নে আৰু এদাই হ'ল?
ঘৰৰ ওচৰত বোকা দি থোৱা আছে দুবিঘা দি থোৱা আছে ৰোৱা নাই, কিয় সে কালিলে- এ আবেলি বেলাতে হয়তো ৰুব পাওঁ আৰু।
অঁহ, অঁহ।
আপোনালোকৰ কেইজনীয়ে ৰুইছে?
আমাৰ ছয়জনী ৰুই আছো, তাৰপিছত এজনী সিদিনাখন কি হ'ল! তাই হেৰি পৰিলে মানে, - পৰি পেলাই ভৰিটোত সেই দুখ পালে। এতিয়া তাই বোলে ম এতিয়া তাই ৰুব নোৱাৰে। তাৰ পাছত এতিয়া পাঁচ- জনীয়ে ৰুই আছো। তাই সৰু একে গৈ কঠীয়া- চঠীয়া তুলি মেলি দিছে আৰু।
অহ, অহ।
কঠিয়া কেইডালকে তুলি সহায় কৰি দিছে আৰু। আমাৰ বিলাকৰ হ'লে আহে। সেই বগা শকত জনি?
অঁহ -অঁহ।
উম।
এতিয়া ভৰি ভাল নাই হোৱা নাই নেকি এখন?
নাই আজি এক্স ৰে কৰিছেগে, এক্স ৰে কৰি পেলাই- এইটো কি! উম, ৰিপৰ্টটো কাইলে দিবহে।
সেইটোৱে বিপদ! অঁ, এক চেকেতে ৰিপদতো লগে লগে পালে ভাল।
অঁ, প্ৰাইভেটত কৰিছে যে। অঁ, কি! হেৰিত চৰকাৰীত কৈৰিছে যে।
অঁ, সেইটো কাৰণে দেই আকৌ। প্ৰাইভেটত কৰা হেঁতেন সোনকালে পালেহেঁতেন।
লগে লগে পালেহেঁতেনে অঁহ।
প্ৰাইভেটত কৰা হেঁতেন হেৰি ৰাতি -আগবেলা কৰিলে বা দুপৰয়ালৈ কৰিলেও পাঁচ- টা বজাৰলে ৰিপৰ্ট দিয়ে?
উমঁ।
প্ৰাইভেটত কৰাহেতিনে ভাল আছিলে আৰু, এদিন আগবাঢ়িলেও কিমান খিনি আগবঢ়া হয়!
উম, সেইটোৱে এতিয়া আকৌ তাই প্ৰাইভেটত কৰিবলে পইচা পাতিও নাইকিয়া।
অঁ -অঁ, ল'ৰা এটা নাই জানো?
ল'ৰা এটা আছে, ল'ৰাটো হয় আৰু হেৰি মাক- মাকৰ ঘৰলে পঠিয়াই দিলে কালি, বাপেকে লৈ গ'লহি।
মাকক এৰি থাকিব পৰা হ'ল?
এ দিনতটো থাকে ৰাতি আকৌ থৈ -লৈ আহেগে।
অহ, নহ'লে আকৌ দিনটো মাকৰ -
উমঁ।
দিনতটো মাকক আকৌ আমনি কৰি থাকিব নহয়।
অঁহ, সেইটো কাৰণে আকৌ এতিয়া লৈ গৈছে।
হয় অঁ, মানুহ বিলাকৰ উপায় নাইকিয়া হৈছে।
উম। তহঁতৰ ভাত -পানী বনালে চাগে।
নাই -নাই, আমাৰ পেহীয়ে পাচলি কাটিছেহে, মই নোৱাৰো আজি তিনদিন।
অঁ, আমাৰ ভাত -পানী বিলাক যোৱাই নাই, চাহেই খোৱা নাই। মই সেই চাহ একাপ বনাবলৈ কৈছেহে।
আপুনি ফোন কৰা আগত মই সেই চাহ বনাই খাই আছিলো আকৌ।
অঁ
পেহীয়ে চাহ দিলে।
উম এনেই এতিয়া তই কি হওঁক বা বিজি হৈ আছ নে?
এ টিউচন আছে তিনটা।
অ'
ৰাতিপুৱা দুটা তাৰ পিছত এই দুটা। ত ক'বলৈ দুটা হয় আঢ়ৈটামান তিনটামান বজাত আহে আৰু নিজৰ ইচ্ছা মতে সেইটো।
অঁ সৰু নে ডাঙৰ ল'ৰা ছোৱালী?
এ এইটো আঢ়ৈ এ দুটা বজাত অহাতটো ক্লাছ ছিক্সৰ।
অঁ অঁ।
বাকী সেই এটা ক্লাছ থি এটাত টো এটা প্ৰাইভেটৰ এটা চৰকাৰী।
সেইটোৱে অকমান ব্যস্ত হৈ থাকিব লাগে জান নাই নতুবা নিজে ব্যস্ত হৈ নাথাকিলে। শিক্ষা দীক্ষা থকা ল'ৰা ছোৱালী বিলাকৰ পিছত মূল্যয়ই নাইকিয়া হবগৈ।
অঁ এতিয়া তাকে কৈ নাথাকিলে ন আপুনি মোবাইলৰ ৰিচাৰ্জটোকেনো সদায়নো ঘৰত কিমান কি কৰি থাকিব।
কিমান কৰি থাকিব আৰু পাৰিলে হেৰি কৰিবিচোন এইবোৰ এতিয়াতো নকৰ' এই প্ৰাইভেট চাইভেটতো সোমাব পাৰিবি।
প্ৰাইভেটত সোমাব পাৰি পইচা যিকেইটা দিয়ে দেখোন সদায় গাড়ীত অহা যোৱা কৰোতে এদায় হ'ব।
অঁ আকৌ কম্পিউটাৰ ললি নেকি?
কম্পিউটাৰ মই মোৰ সম্পূৰ্ণ নহ'লে কলেজত লৈছিলো নহয়। তাৰ পিছত পইচাটো ল'লে লৈ পেলাই আধা শিকোৱাৰ পাছত তাৰ পৰা। যেতিয়া ক্লাছ ক্লাছৰ সময় নোপোৱা হ'লো ছাৰ হতে ক'লে মেজৰ ক্লাছ খিনি ন কৰিলে নহ'ব‌ই তহঁতৰ আকৌ পাছত ডাউন হৈ যাব নহয় তাৰপাছত সেই ক্লাছ দুটা তিনিটালৈ কৰা পাছত এলাহ লাগে তাৰপা চাৰহতো ঘৰলৈ গুচি আহে ন হেৰি কৰা নহ'লে পাছত কৰিম কৰিম দিম দিম দিমকৈ থাকোঁতেনে সেই ক্লাছ যে কলেজে এদায় হ'ল।
অঁ কম্পিউটা তোৰ চাৰ্টিফিকেট নোলালেই মানে?
চাৰ্টিফিকেট ওলালে চাৰ্টিফিকেট আছে।
অঁ চাৰ্টিফিকেটখন আছে আকৌ কামটো ভালকৈ গুৰুতৰ দি নিশিকালে এতিয়া কেনেকৈ পাৰিবি আকৌ।
অঁ চাৰ্টিফিকেট আছে।
তাকেতো কম্পিউটাৰতো তেনেকে কৰিলে নহব নহয়।
অঁ
ছোৱালীয়ে কি কৰিছে?
ছোৱালী এ টিউচন আছে টিউচনলৈ গৈছে।
ক'ত আছে ঘৰৰ ওচৰত নে আঁতৰত?
এ উঠ আঁতৰত এই দলঙৰ ফালে।
এ ৰাতি লৈছে যে দিনত ল'ব লাগিছিলে।
সেইতোকেটো কৈছো দিনতে গৈ মেলি আজৰি হ'ব লাগে এনেই আছে। দিনটো ঘৰতে গৰম গৰম বুলি গৰম গৰম বুলি ঘৰতে সোমাই থাকিলে কামটো নহ'ব নহয় নহ।
নহয় -নহয়, এতিয়া দলঙৰ সেইফালে! ন এই সন্ধিয়া, সন্ধিয়া টাইমতটো বেয়া লাগে নহয়।
সেইটোৱে সন্ধিয়া তাই নিজে চিন্তা কৰিব লাগে যে! এতিয়া সেইখন সময়ত তালৈ ওলাই গৈছে এতিয়া দুঘণ্টা মোৰ যিমান দেৰিলৈ ভাগৰ লাগি আহে ন। ঘৰতে কিবা কিবি এটা কৰি দিলেওচোন মই অকণমান সকাহ পাওঁ।
দুঘন্টা কি দুটা কৰে নেকি? দুটা কৰে নে কি?
উম্ নহয় এজনীয়ে মানে সেই দুঘণ্টাকৈ পঢ়োৱাবলৈ লৈছে পইচাটো অকণ বেছিকেই দিছে মানে। টাইম নাই যে।
অ অ।
হেৰি আৰু তাই মানে কি উ গৃহস্থইও কৈছে। কৈছে আৰু অকণমান তুমি দুঘণ্টা চাই দিয়া, পইচাটো অকণমান বেছিকেই দিম। কিন্তু অসমীয়াটো নাজানেই মানে ছোৱালীজনীয়ে। সেইকাৰণে উম।
এতিয়া গৰম বন্ধ হলহেঁতেন মানে নপঢ়ে যে দুঘন্টাটো একেলগত। পঢ়িলেও বেয়া।
এইবাৰ মিডিয়ামতটো ইংলিছ মিডিয়াম যে, মানে ভলেণ্টত পঢ়ে যে।
অ, অ অ
বলেণ্ডত পঢ়া ল ছোৱালী এ অসমীয়া মাধ্য়মতটো ইমান নাজানে নহয়। সেই কথাটোৰ কাৰণে এতিয়া তেনেকুৱা আছে।
অ
তহঁতৰ তাত!
হয় অ ইংলিছ মিডিয়াম কবলৈহে এ আমাৰ ইয়াত! মাৰ মাৰ প্ৰাইভেট আছে। জাতীয় বিদ্যালয় আছে। শংকৰদেৱ শিশু নিকেতন আছে ইংলিছ মিডিয়াম আছে জুবলি আছে।
অ অ আমাৰ ইয়াতো তেনেকে হেৰি কৰি পেলাই প্ৰাইভেট স্কুল আছে। এতিয়া নিজে প্ৰাইভেটত। সিবিলাক কি এনেই বঞ্চিত হৈ থাকিব লাগে।
এনে আপুনি তিনটা চাৰিটালৈকে থাকি! তিনটা চাৰিটালৈকে থাকিব লাগিব তিনটা চাৰিটালৈকে ঘৰত কাম নহয় নহয়। তিনটা চাৰিটালৈকে থকাতো থকায়ে আকৌ আপুনি পইচাও ইমান নেপায় নহয়।
সেইটোৱে মানে আকৌ নিজৰ হেৰিতটো যিকণ সময়ত তই চা! চাকৰি এপ্লাই কৰিব লাগে সেই কণ সময় তে বন্ধ হৈ থাকিব লাগে নে নাই?
অ
মই সেইকাৰণে তাঁতক কৈছো বোলো এইবোৰ মানে নিজে নিজে যব! কৰিবৰ কাৰণেও নিজে চেষ্টা কৰিব লাগিব তাই আকৌ সৈবিলাকতে ব্যস্ত হৈ থাকে।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
ফিল্ডলৈ যায় ফিল্ডত খেলেগে।
হয় এনে তাইক কৈও লাভ নাই।
সেয়ে! একো কাম নাই মানে মন গলে কৰিব মন নগলে নাই।
অ
এনেকুৱা আৰু।
ল'ৰাই পঢ়া পঢ়া পাতি কৰিছে নে?
ল'ৰা পঢ়া পাতি আৰু সৌটোৱে আৰু আমাৰ থকা নাই আৰু দেখাত জগাই মেলি। থৈ যাওঁ আৰু পথাৰলৈ যাওঁতেনে তেতিয়াই অকমান পঢ়ে টিউচন দিয়াইছো আৰু। কি কৰে ভগৱানে জানিব আৰু।
অ অ।
মই আৰু পঢ় বুলি ক'বহে পাৰো হয় নহয়। আমি বাপেকে মাকে নেজানোৱেই ইমান কচ কষ্ট মষ্ট কৰি তহঁতক পঢ়িবলৈহে দিব পাৰোঁ।
অ', আপুনি মূৰতো ফালি ভৰাই দিব নোৱাৰে নহয়।
উম। আজি এ হাতত পইচা নাথাকে যে গৈছিলোঁ তেতিয়া মানে তালে আকৌ দছ দিস্তা কাগজ আকৌ এ এই এ এফাইলকেহে আনি দিছো কলম। মুঠতে লে
অ', ভালেই কৰিছে ন সময়ত- সময়ত আকৌ পইচা নাথাকে থাকোতেনে আনি থৈছো ঘৰত ষ্টক হৈ থাকিব অ'।
সময়ত পইচাটো নেথা
হয় অ'।
বাৰু ঠিক আ ছে মই চাহ তাহ অ', অ', ঠিক আছে অ', অ', হ'ব দে।